হেল্ল' হেল্ল'
হেল্ল'
অ শুনিছানে
অ' শুনিছো, শুনিছো। কি খবৰ?
এ ভালেই দিয়া। ভাল?
অ'হ! আছো, আছো। কি কৰি আছা এতিয়া?
এ তামোল এখন খাইছিলো। জিভাত চূণ লাগি গ'ল একদম পুৰা ইফালে একে দাক। খাওঁ, কেতিয়াবা মাজে মাজে।
ময়ো খাওঁ কেতিয়াবা, খুব কম খাওঁ আৰু
উম্, উম্।
বাকী, ঠিকে আছে। ছে আৰু এনেই চাহ-তাহ খালা নাই?
চাম চাহ, খালো, খালো।
অ' উম! চাহকাপ এইমাত্ৰ খালো।
উমম।
আহি পেলাই, মই বোলো! এই কিবা! কিতাপ দুখনমান বিচাৰি ফুৰিছো। এই বাহিৰা কিতাপ।
অ'।
উম, আছিলে যথেষ্ট খিনি। তাৰপিছতে এতিয়া, এ আচলতে কোনোবাই নিয়ে যে। নি পেলাই মানে কিছুমান কিতাপ ভৰালে। মোৰ এতিয়া বহুত কমি গ'ল গৈ কিতাপ। এই মামণি ৰয়চমৰ কিতাপ পঢ়ি ভাল পাও মানে মই। তাকে এখনহে পাইছো এ এতিয়া বিচাৰিম। সেয়াকে চাই আছিলো। তাৰাপা মই বোলো নাই, ফোন এটা। হা হা! হেল্ল' মাতটো নাহা হৈ গ'ল গৈ আকৌ। হেল্ল'! অ' মাজে মাজে আহে, মাজে মাজে নাহে, তেনেকুৱা হয়। প্ৰথমতে ভালক শুনো, তাৰ পিছত আকৌ নাহা হৈ যায়।
হেল্ল' হা হেল্ল' হেল্ল' হেল্ল' হেল্ল'